হেল্ল'
অ শুনিছা নে নাই।
অ শুনিছো কোৱা কি কৰিছা।
মই আছো দেই এনেই পাকঘৰত কাম অলপ লাগি আছিলো পাকঘৰতে আৰু-
ভাত চাত কা খালা নে নাই?
নাই নাই ভাত নাই খোৱা এই বনাই আছে আৰু হ'ব আৰু লাহেকে।
অ আচ্ছা আচ্ছা, কি চবজি বনাইছে হয় আজি?
মাছ আনিছিলে তাৰপিছত দাইল পাতিলে। তেনেকে খাম আৰু, উম।
কোনে বনাইছে মামীয়ে নে এনাই বনাইছে?
মামি মামি এনাই নাই আজি এনাই ওচৰ খুৰী এজনী ঘৰ ফালে- ওচৰ মানে অলপমান যাব লাগে আৰু এ থাকিবলৈ গৈছে, মাতিলে মানে।
অ, আচ্ছা। অ।
বাকী তোমালোকে খালা নাই ভাত?
নাই নাই আমাৰো বনাই আছে মানে বনাই আছিলো আৰু মইও বনাই আছিলো লগৰ বিলাক আৰু দুজন আছে। সেই মানে তাকে বনাই আছে সিহঁতে বনাই আছে এতিয়া মই- তুমি ফোন কৰিলা যে মই তোমাৰ লগত কথা পাতো বুলি কৈ ওলাই আহিলো আৰু বাহিৰলে।
অঁ, মানে লগৰ জনে আৰু তুমি আছা ন?
অ অ লগৰ আজি দুজন আৰু আহিলে।
অ লগৰ মানে ন?
অঁ'
কৰ হয় লগৰজন?
লগৰ অৰুণাচল ফালৰ আৰু এই এইটো কি বোলে ডিব্ৰুগড় ফালৰ। উম। আহিলা আৰু আজি হা হা।
থাকিব নেকি তোমালোকৰ ৰুমত দুদিনমান?
অ নাথাকে অকল আজি থাকিব।
অঁ'
অ দিব্য ভাতটো খাই লং আহ।
এতিয়া মানে তিনিটাই আছিলে ন?
আহা?
ইয়াত তিনিটাই আছিলা?
অ' আগত দুজন আছিলো।
নহয় নহয় মানে এতিয়া ৰুমত কৈছো এ তিনজনে আছিলে কৈছো?
নহয় চাৰিজন আছো।
চাৰিজন আছা!
অ' দুজন আহিলে নহয়।
অ, অ, অ-
অঁ। উম, মানুহ মানে আজি- দুজন বেছি আছো আগতে এনেকে ৰুমেট ৰুমেটজন আৰু মইহে থাকোতো দুজন- আৰু দুজন আহিলে এতিয়া আৰু এজন আহি আছে।
অ', অ' মানে কি আছে কিবা পাৰ্টি চলিছে নেকি?
হেল্ল'
অ,
আজি কিবা পাৰ্টি চলিছে ন' কি কৈছোঁ?
পাৰ্টি নাছিলে এনেই আহিলে আকৌ এই মানে এ এজন লগৰ নহয় বাৰু লগৰে বাৰু কিযে এজন দাদা হয় মানে যে। এ দাদাজন যে আৰু এজন লগৰ এতে একে মানে একেলগতে কাম কৰো আক
অ',
উম',। ৰখাই থলো মানে দাদাজনক তাৰপিছতে লগৰজনো আহি গ'ল তেনেকে আৰু এতিয়া। তেনেকেই আৰু। উম',।
ওলাই ন ঠিকে কৰিলা বোলো
অ', তাকে তাকে সেইটোয়ে আৰু।
লগৰ লগত এনেকে এ গান মাহাযে ভালো লাগে নহয় ন'।
অ', ভাল লাগে ভাল লাগে। লগৰৰ লগত কেতিয়াবা আসাঁজৰ খাব লাগে আৰু ভাল লাগে। তাকে আজি মাছ আনিলো কিবা কিবি আনিলো এতিয়া বনালে লগৰ কিজনে।
অ',। তাৰপিছতে আৰু আজি ৱৰ্কশ্বপ গৈছিলা?
ৱৰ্কশ্বপ আজি মই নগ'লো মোৰ মানে অলপ কি বুলি কয় এইটো পেটৰ অসুখ হ'ল পেটৰ অসুখ তাকে নগলো আৰু।
পেটৰ অসুখ উম পেটৰ অসুখ মোৰো হৈ থাকে আ মাজে মাজে।
উম, মানে খোৱা বোৱা বিলাক এনে মিলা নাই ইয়াত মানে মোৰ সদায় মানে মাছ মঙহ মাছ মঙহ মাছ মই মাছ মঙহ এইবিলাক খাই থাকোতে মানে কি বুলি কয় একদম গৈছে আৰু।
অ' তোমাৰ মাছ মাছ মাংস বেছিকে খাই থাকিলেও বেয়া কিন্তু।
তাকে বেয়া বেয়া এইবিলাক সদায় মাছ মাংসবিলাক খাই থ তাৰ কাৰণে মানে পেটৰ পেটটো প্ৰব্লেম দিছে আৰু।
অ' পাৰিলে বইল খাবা বেছিকে গম পাইছা তেতিয়া অলপ
উম, এ এনেকে মানে ৰাতিপুৱা সাজতো বা ইমান মাছ মাংস খোৱা নহয় কিন্তু এতিয়া ৰাতিৰ সাজতো খোৱা হয় যে ৰাতিপুৱা এনেকে দালি চালি সেইবিলাকে খোৱা হয় আৰু।
অ
উম তাকে
এইটো নাই আৰু মানে কি বুলি কই আৰু বজাৰ চজাৰ বিলাক এনেকে নকৰো ন বজাৰতো দেওবাৰেহে বহে এনেকে দেওবাৰে বজাৰ বহিলেতো চব্জি-তব্জি বিলাক বেছিকে আনি থলে বেয়া হৈ যায় ন তাকে এ অ এই কি চব্জি বজাৰ কৰিবি বুলি নো চব্জিবিলাকো আজিকালি দাম তেনেকে আৰু মানে সেইকাৰণে মাছকে বা মাংসই খোৱা হয় তেনেকে গাহৰি মাংস খাই খাই মানে এইবিলাক হৈছে আৰু বেছিকেই খোৱা হৈছে ন গাহৰিটো এইকেইদিন
অ গাহৰি বেছিকে খালেও বেয়া।
উম উম সেইটো হয় সেইটো হয় একদম বেয়া এইটো গাহৰিটো যে
উম
উম ক'বা আৰু
মোৰোতো গাহৰিটো ফেভৰেট হয়।
গাহৰিটো অ তুমি খোৱা তোমাৰ ফেভৰেট মানে ন গাহৰিটো।
মোৰ গাহৰি ফেভৰিট হয় উম
আচ্ছা আচ্ছা এই গাহৰিটো মানে প্ৰায় ফেভৰেট থাকে প্ৰত্যেকৰে হা
উম
মানে বেলেগে আৰু মানে কি বুলি কম আৰু গাহৰি লেভেলটোৱে বেলেগ
অ সঁচাকে আৰু কিছুমানকে গাহৰি বেয়া মানে খাবলে বেয়া পায় মোক মোক কয় জোনে গাহৰি খালে মোৰ ভাল নালাগে। মোৰ এই লগৰ কিছুমানে গাহৰিটো গাহৰি নাখাওঁ বুলি কয়
অ কিছুমানে মানে যি নাখায় মানে নাখায় আৰু মোৰ কিন্তু
তুমি হাঁহ মাংস খোৱা নাই
হা হা চব খাও
হাঁহ মাংস খাওঁ, চব খাওঁয়ে মই এই মই অকল মানে এই কি বুলি কয় এইটো ছাগলী মাংস নাখাওঁ
অ চম ছাগলী মানে এতিয়া মই খাওঁ বাৰু কিন্তু আগতে মোক বেয়া লাগিছিল ছাগলী মাংস খাবলৈ এতিয়া খাওঁ আৰু
উম মানে ছাগলী মাংসটো কিবা এটা গোন্ধ ওলায় তুমি গোন্ধটো পোৱা নাই আকৌ মই মানে সেইটো গোন্ধটো পাওঁ তো অ গাখীৰ গাখীৰ গোন্ধটো আহেতো ত' সেইকাৰণে মানে মোৰ ছাগলীটো ইমানকে কোৱা নহয় ইমানকে মানে মই সৰুৰ পৰাই নাখাও। আগতে খাইছিলোঁ বাৰু অ এইবিলাক মানে এতিয়া সেইবিলাক নাখায় নাখায় লোভটো নাই আৰু মোৰ ছাগলীটোৰ কাৰণে যে
অ তাকে মোৰ মানে এনে কি মাছ মানে ভালে লাগিছিলে হা প্ৰথমতে তাৰপিছত মাছ যতে মানে এঘৰ মানুহত গ'লো গা মানে বনাইছিলে আৰু গা ছাগলী মাংস তাৰ পিছত এনেকুৱা ফকতীয়াকে বন বনালে মানে তোমাৰ কিবা মোৰ মানে বহুত বেয়াকে ভাবটো সোমালে মানে গাখীৰ টাইপৰ মানে ভালকে কিবা অ আৰু তোমাৰ চাবাচোন অলপ ভালকে যদি বনাই ৰচুন ৰচুন দি কেইটা গোন্ধটো মানে মানে এতিয়া নোলাই মানে হা গাখীৰ ভাতটো ত' এনেকে মানে কিবা ঘীণৰ ঘীণ ভাৱতো সোমাই থাকিলে
অ মানে ঘিণ ঘৃণা ঘৃণা ভাৱটো সোমালে মানে তোমাৰ
অ তোমাৰ খাবলৈ মানে মই এৰি দিছিলো মাজতে আকৌ ঘৰত তেনেকে এতিয়া আমাৰ ঘৰত এ মামি যদি ইমাননেকে বনাই ত আকৌ মানে ভাল লাগে আৰু খাবলৈ
অ মানে এইটো কি বুলি কয় বাকী যি যি কি নহওক মানে যি মাংস বনালো মানে ভালকে বা বনা ব্ৰইলাৰো হওক বা যিবিলাক সবিলাক ইমান ভালকে নবনালো মানে খাবলৈ কিবা এটা ভাল লাগি থাকে গোন্ধ নুলাই ন আচলতে এ গাহৰিটো হ গাহৰিটো তুমি তেল চেল নিদিলো বনাব পাৰা বা ব্ৰইলাৰো তেল নিদিলো বা কুকাৰত কেতিয়াবা দি বনালো ভালে কিন্তু এই ছাগলী বোলা বস্তুতটো মানে ভালকে যদি নব নোৱা ন আচলতে ছাগলী ছাগলী মাংসটো প্ৰত্যেকে বনাব নাজানে আচলতে সেইটো বুলিয়ে ক'ব লাগিব সেইকাৰণে মানে কিছুমানে বনালে এতিয়া গোন্ধটো নাপাও নহয় মই নাখাওঁ বাৰু তথাপিও মে কিছুমান যদি বনাই গোটেই ঘৰৰতটো ছাগলী ছাগলী গোন্ধ হয় বা দুদিন তিনদিনিলৈকে গোন্ধটো থাকে কিছুমানে যদি বনাই ৰেচিপিটো ন? এ, একদম যেনেকুৱা বনাক লাগিলে, বহুত ধুনীয়া বনাই কিন্তু। নাখাওঁ তথাপি গোন্ধটো ভা-ভাল লাগে আৰু এনেকে, বেলেগে কিছুমানে বনালে। উম, মানে ছাগলী মাংসটো এতিয়া ৰ মানে মচলা চচলাবিলাক বেছিকে দিব লাগিব। এইবিলাক গোন্ধ নৰসিংহ, ৰচ নহৰু এইবিলাক। আদা এইবিলাক মানে থাকিবই লাগিব আচলতে। উম। আৰু তেলটো ভাল হ'ব লাগিব আচলতে, মিঠাতেলটো যে। মানে এইবিলাক শিৱত তিব এইবিলাক ইমান ভাল নহয়তো আৰু আমাৰ, তিব তেলটো আমাৰ শৰীৰৰ কাৰণেও বেয়া বাৰু।
অ'।
এইটো মাংস চাংসত বনালেও এইবিলাক মানে আমাৰ পেটৰ কাৰণে ইনফেক্ট কৰে আৰু এইবিলাক।
হয়।
উম। তোমালোকে এনেই উম, খাওঁতে চব্জি তব্জি খাওঁতে কোনটো তেল ইউজ কৰা ব্যয়ৱহা
মা ইনগুন গে।
ইঞ্জিন?
অ'।
আচ্ছা আচ্ছা ভালে, এইটো তেলতো ভাল আছে, আমাৰবিলাক বা বাপু, শিৱৰ। তে শিৱতটো নাখাওঁ আৰু বাপু এইটো কি বোলে ধাৰা এনেকুৱা তেলবিলাকে খাই থকা হয় আৰু।
ইঞ্জিনটো খাবাচোন, ইঞ্জিন দিলে চব্জিখিনিও সোৱাদ লাগে খাবলৈ।
অ' সেইটো হয়, মানে
উম।
যিমানে তে মানে বস্তুবিলাক ভা দা-যিমানেই দাম মূল্য বেছি সিমানেই ভাল হেন তেনেকুৱা আৰু।
উম,
অ' তে তেলটো হওক, তেলটোতো যিমানে ভাল তেল আনিবা চব্জবিলাক সিমানে ভাল হ'ব খাবলৈ, গোন্ধটো ইমানেই ধুনীয়া ওলাব। হয় নাই?
অ'।
উম, আচলতে মানে প্ৰডাক্টটোৰ ওপৰত কথা আৰু মানে। বস্তুটোৰ ওপৰত, মূল্যটোৰ ওপৰত, মূল্য যিমানে বৃদ্ধি হ'ব বস্তুবিলাক মানে তেনেকুৱা ভাল হ'ব আৰু। হয় নাই? উম, আচ্ছা।
উ, আৰু
হা, হা? হেল্ল'।
হেল্ল'।
হেল্ল' শুনিছা নাই?
অ' শুনিছা?
অ' শুনিছোঁ কোৱা, কি কৈছিলা?
মই আৰু কি কি ক'ম ভাবিছিলোঁ, হেৰি বাকি এতিয়া এনে ঘৰলে কেতিয়া যাবা?
ঘৰলে মানে কি বুলি ক'ম আৰু পেমেণ্ট যেতিয়া মানে এইটো জব কৰি আছোঁতো, জবটোৰ পেমেণ্ট যেতিয়াই সোমাই তেতিয়াই যাম বুলি ভাবিছোঁ আৰু।
এতিয়া মানে এনেই ঘৰলৈ মানে ইমান প্ৰয়োজনো হোৱা নাই ন ঘৰত আচলতে সেইকাৰণে ইমান যাবলৈ এটা ইচ্ছা নাই যেতিয়া মানে পেমেণ্টটো হ'ব কে এপাক যাব লাগিব আৰু বহুত দিন যোৱাও নাই
অ
আও প্ৰয়োজন হ'লে বাও যাবই লাগিব যদি ঘৰত মাতে মা দেউতাহঁতে বহুত দিন হ'ল ঘৰত এনেকে কথা পতা হয় যে ৰেগুলাৰ মানে সদায়
অ অ
ত' সেইকাৰণে সিমান এটা ঘৰলে মনত পৰা নাই আৰু মানে এনেইনো গৈ মানে সময়তটোহে নষ্ট হয় তুমি জানাই দেখোন কামবিলাকো নষ্ট হয় মানে হওঁ কাম কৰাটো অলপ লেজি হৈ যায় ঘৰলে গলেতো এদিনতো থাকিবই লাগিব
উম হয় বাৰু এতিয়া তো উম নিজৰ কাম খিনি কৰিলে নিজৰ নিজৰ কাৰণে ভাল আৰু হয় নাই কোৱা
অ অ সেইটোতো নিজৰ কাম বিলাক আচলতে শেষ কৰি মেলিয়ে যাব লাগিব আচলতে অ হিন্দীত কথা এষাৰ আছে নহয় মানে পিছলৈ থৈ লাভ নাই বাৰু আচলতে কাল কৰেতো আজ কৰে আজ কেত আব পল মে পলৈ হোগা বহুৰে কৰেগে কব বোলাগতে মানে কাইলৈ কৰিবলগীয়া কামটো আ আজিয়ে কৰিব লাগে মানে এইটো কাইলে কৰিম কাইলে কৰিম বুলি থবলৈ এইবিলাক মানে প্ৰয়োজন নাই হয় নাই মানে পিছলে মানে তোমাৰ কিবা এটা হবও পাৰে ন তুমিতো সেই কামটো কৰিব নোৱাৰিব পাৰা বা তোমাৰ সেইটো এনেই যাবগৈ আৰু সময়টো হয় নাই সময়ৰ মূল্যটো সময়টো ৰখ ৰখি নাথাকে ন, সেইকাৰণে আমি মানে সময় মূল্যতো বুজিব লাগিব আৰু
অ এতিয়া এলাহ ভাৱতো মানে কৰিবলে নালাগে মানে তোমাৰ এলাহ
পৰা অ তাকে পৰাপক্ষত মানে এনেই এলাহ কৰি লাভ নাই তাৰমানে
অ
এদিন যদি এলাহ কৰিব পিছতো তোমাৰ তেনেকুৱা মানে এলাহ লাগি লাগি গৈ থাকে আচলতে, হয় নাই
হয় হয়
উম বাকী ভাত চাত খাব নাই হোৱা তোমাৰ
ভাত চাত খাম আৰু আও অলপ দেৰি পাছত এতিয়া বনাই আছে হ'ব আৰু লাহেকে
অ আচ্ছা আচ্ছা তাকে তেতিয়াহ'লে ময়ো ভাতটো খাওঁ আৰু ৰাখিছো দিয়া ন আজি অ কেতিয়াবা পিছত হলো ফোন কৰিম বা কাইলৈ হলো ফোন কৰিম আৰু
হ'ব বাৰু নি